অ' এ আছো। ঘৰতে বহি পেলাই, এই জাষ্ট জিমৰ পা আহিছিলো।
হ' মায়ে কি কৰি আছে?
'মা' আছে ঘৰত ভাত বনাই।
অ' ভন্টীয়ে কি কৰি আছে?
ভণ্টী এ। এতিয়া আৰু ক'ত পঢ়িব, গ্ৰীষ্মকালীন বন্ধ দিছে, এতিয়া স্কুলত। ধৰ, অ' সেইকাৰণে আছে তাই, মোবাইল চাই আছে, তাই এতিয়া।
অ' পঢ়িব ক'বা তেওঁ।
অ' নাও তাই তেওঁ পঢ়িব বাৰু, উম'। গৰম বন্ধৰ যোনবিলাক কাম, কাম দি আছিলে স্কুলৰ পা, সেইখিনি কৰি আছে।
অঁ।
অকমান, অকমান ক।
অ', অ', এবাৰ এ, ডি, আৰ, ই ওলাব নহয়। কি দিম বুলি ভাবিছা?
অ' দিম বুলি ভাবিছো বাৰু। এ, ডি, আৰ, ই, ন তুমিটো। না পঢ়ি আছো বাৰু।
অঁ।
অ' তুমিও যে, অ' দিছিলা এবাৰ আগতে।
অ' দিছিলো, মানে সিবাৰ প্ৰথম দিছো ন'। কেনেকুৱা কি আহে প্ৰশ্নবোৰ, তাকে চালোঁ। এ সাধাৰণ জ্ঞান বেছিকে আহে।
অ' মই ফাৰ্ষ্ট দিম ন' এইবাৰ, কিবা যদি প্ৰশ্ন, চশ্ন জানা কোৱাচোন।
প্ৰশ্ন মানে সেনেকুৱাতো, অসমৰ কথা আহে বেছিকে।
অ'।
তাৰপিছত, অংকৰো আহে।
উম'।
তাৰপিছত সেনেকুৱা আহে আৰু, চাবা ভালকে।
অ'। অ' আচ্ছা, অসমৰ ওপৰতো আহে ন'?
অ' অসমৰ ওপৰতে আহে বাৰু।
অ'।
এ এনেকোৱা তোমাৰ সাধাৰণ জ্ঞানবোৰ আহে নহয়।
অ', এইবিলাক চাগে অসমৰ হা
অ', অসমৰ বিখ্যাত চাহ উৎপাদন ক'ত হয়!
অ', সেইবিলাক আহে চাগৈ আৰু অসমৰ ৰাজ্যিক পশু কি?
অ', সেনেকুৱাবোৰ আহিব। তাৰপিছত অসমৰ তোমাৰ অ', বিশ্ববিদ্যালয় কোনখন?
অ', অ'।
প্ৰথম সেনেকে আহিব ন' সেইবোৰ চাবা। উম, সেইবোৰ আহেই।
অসমখন চাগৈ কিহৰ বাবে বিখ্যাত!
অ', সেইবোৰ আহিব আৰু এতিয়া তোমাৰ তেজপুৰ আমাৰ লেচু
অ', লেচু ধৰ লেচি এটা তেজুপুৰ লিচু জি আই টেগ
অ', উম, আৰু সেই এইটোতো তোমাৰ একে আহিব মানে কাৰণ কি কাৰণে এইবাৰ বহুত বিখ্যাত হৈছে ন' আমাৰ তেজপুৰত।
অ', তেজপুৰৰ লিচু এইবাৰ ছিংগাপুৰত অ', গৈছে আৰু বহুতো দেশ বিদেশলৈ গৈছে আমাৰ তেজপুৰৰ লিচু।
উম।
গম পাইছোঁ বাৰু, কিন্তু সেইবিলাক আহিব কুৱেশ্যনবোৰ আৰু
সেইবোৰ আহিব।
আৰু আ, আৰু চাগ কামাখ্যা মন্দিৰৰ ওপৰতো আহিব ন'!
অ', অ', মন্দিৰবোৰৰ চাবা, মন্দিৰ বোৰ
হা!
কি কাৰণে বিখ্যাত সেইবোৰ চাবা?
অ', কামাখ্যা মন্দিৰ ধৰ অ', হম অ কামাখ্যা মন্দিৰ অ', নিলাচল অ', পাহাৰত অৱস্থিত ধৰক কামাখ্যা মন্দিৰ।
অ', কামাখ্যা মন্দিৰ ক'ত আছে কোনটো পাহাৰত আছে এনেকৈ অপচন আহে ন'!
অ'।
সেনেকে অপশচন বহুত কেইটা আহে, পাহাৰ কেইটামানৰ নাম আহিব তুমি ক'ত আছে সেইটো তুমি জানিব লাগিব ন, সেইকাৰণে ভাল কে পঢ়িবা।
তাৰপিছত ধৰ অ', কামাখ্যা মন্দিৰ অ', অসমৰ কোন চহৰত অৱস্থিত।
অ', তাৰপিছত আকৌ আমাৰ এইবাৰ তেজপুৰৰ তোমাৰ লিচু ক'ত, ক'ত গৈছে।
অ', সেইবোৰ আহিব।
অ', ৰপ্তানি হৈছে ন' আমাৰ ইয়াৰ পৰা।
অ', ইয়াৰ পৰা ৰপ্তানি হৈছে অ'।
সেয়া।
আৰু চাব কামাখ্যা, কামাখ্যা মন্দিৰ আহিব চাগ কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত?
অ'।
নিৰাচল পাহাৰত ধৰ।
অ', সেইবোৰ আহিব।
উম, আৰু আমাৰ আছে মহাভৈৱ মন্দিৰৰ ওপৰত আহিবও পাৰে ন'!
অ', আহিব, আহিব পাৰে অ'। তাৰপিছত আকৌ কাজিৰঙা কিহৰ কাৰণে বিখ্যাত?
অ', হা
কাজিৰঙা কিহৰ কাৰণে বিখ্যাত? সেইটো কাৰণেও তোমাৰ আহিব পাৰে ন' বহুতে কিছুমানে জানে বহুতে নাজানে নহয়
অ', মহা আৰু ধৰ অ', মন্দিৰ মহাভৈৰৱ মন্দিৰৰ কোন চৰহত অ'। কোন চহৰত অৱস্থিত ধৰ তেজপুৰ চহৰত।
অ', অ', সেয়া আহিব পাৰে। আকৌ এতিয়া তোমাৰ এইটো আহিব ন' যে উ এইটো ফলটো যে আমাৰ!
হয়।
এতিয়া ফলটোতো আগতে তোমাৰ বেলেগ আছিলে, এতিয়া বেলেগ কৰিলে ন' ঘোষণা কৰিলে নহয়!
আমাৰ অ'।
নেমু ন' সেইটো আহিব পাৰে। এইবিলাক বহুত ধৰণৰ আহে, সেনেকুৱা সাধাৰন জ্ঞানবোৰ বেছিকে আহে। মানে চবৰে একে, একে আহে আৰু ৰিজনিং আহিব তোমাৰ। এ, সাধাৰন জ্ঞানো আহে। কিন্তু সেইয়া যোনখিনি জান জানা সেইখিনিহে মাৰিবা টিক চিন। শুদ্ধ চিনটো সেইখিনিহে মাৰিবা। কাৰণ সেইখিনি মাৰিলেহে যদি তুমি নাজনাটো যদি মাৰি দিয়া তেন্তে তোমাৰ নেগেটিভ মাৰ্ক আছে। সেইখন চব লিখি থোৱাই থাকিব আগফালে।
অ'।
তাৰপিছত এতিয়া বাকী কি? এইবিলাকৰ কাৰণে কি পৰীক্ষাৰ কাৰণে কি প্ৰিপেৰেশ্যন কৰি আছা?
অ', অ', কৰি আছোঁ বাৰু মই প্ৰিপেৰেশ‌্যন। অ', কৰ্চ অ' উম, পিছে ভাত পানী খালানে নাই?
ভাত পানী মায়ে বনাইছে।
আটচা উম, উম, বনাই আছে। কি বনাই আছে আজি?
আজি নিৰামিষ।
অ', হয় নেকি? অ', এ এ, আমাৰ আজি এ, খাহী মাংস অকন আনিলোঁ।
অ'।
তাৰপিছত এই নান দুখনমান অ', হেৰি কৰিছোঁ। বনাইছে মায়ে।
অ'।
গাহৰি মাংস আৰু ধৰ নানে। আজি পিছে তোমাৰ ভণ্টিজনীয়ে কি কৰি আছে?
ভণ্টীয়ে এবাৰ পঢ়ি আছে।
অ', পঢ়ি আছে নেকি? আচছা। তাই কি? অ', গম পাইছোঁ বাৰু।
উম।
অ', ভণ্টি খবৰ খাতি ভাল নহয়?
ভালে, ভালে- ভালেই।
অ আচ্ছা পিছে তোমাৰ এই বিজনেছ এটা আছিলে যে এয়া কি হ'ল? এই মুৰ্গী ফাৰ্ম এখন যে আছিলে।
অঁ আছিলে বাৰু এতিয়া চলাই আছোঁ সেইখন।
অ নিজে অ। উম। এখন নিজে হেৰি কৰা নে?
অ' সেইখন নিজে অ' নিজে চোৱা চিতা কৰো।
অ ভণ্টিও চাগ চাই ন মানে তাৰ
দিয়া আৰু
অ মুৰ্গী ধৰা পাইখানা চাইখানা
অ' চাফ চিকুণকে থব লাগিব নহয়। নহ'লে তোমাৰ উম বীজাণু বীজাণু আহিব নহ।
অ বেমাৰে হেৰি কৰিব।
উম সেইকাৰণে চাফ চিকুণকে থব লগা হয়। ৰাতিপুৱা সোনকালতে উঠি। সেয়া সিহঁতক দানা দানা দিও, দানা দি পেলাই সেয়া চাফ চিকুণ কোন কৰো আকৌ চলি আছে আৰু সৰু সুৰাকে।
অ অ উ ভন্টিও চাগে কিবা পইচা চইচা ইনভেষ্ট কৰিছে চাগৈ।
কৰিছে কৰিছে দুইজনীয়ে কৰিছো মিলা প্ৰীতিকে।
উম উম আচ্ছা। পিছে খবৰ খাতি কেনেকুৱা?
খবৰ খাতি ভালেই আৰু। তোমাৰ ভাল?
অ মোৰ ভালেই বাৰু বেয়া নহয়।
অ'অ'
উম কাইলৈ এফালে যাম বুলি ভাবিছিলো। তোমাৰ তেজ- তেজপুৰৰ আমাৰ দেৱচিং ঘাট খন যে
অ' দেৱীসিং ঘাট
অ
অহ
তালৈকে যাম বুলি ভাবিছোঁ।
অ' যাব পাৰিলো হয়।
অ নহ ফটো চটো
আগবেলা যাবা নে পিছবেলা যাবা?
পিছবেলা আগবেলা বহুত ৰ'দ নহ। উ উ দেৱী সিংঘাটৰ নাম অ আমাৰ দেৱীসিং ঘাট খন ধৰ তেজপুৰৰ।
অ
আৰু বহুত হিষ্ট্ৰ্ৰী আছে কিন্তু মানে ধৰ অতীত যেনেকে ধৰ ইয়াৰ অ অ দেৱী সিং অ সিং অ দেৱী সিংহৰ নামেৰে ৰখা। হৈছে বুলি জনা নাছিল। ব্ৰহ্মপুত্ৰৰ অ' নদী পাৰত অৱস্থিত। ধৰ আৰু ধৰ আৰু আমাৰ যেনেকৈ তেজপুৰ অ' তেজপুৰ দহ পৱৰ্তীয়াত আছে ছেকেণ্ড গেট
অ আমাৰ তেজপুৰো কিমানখিনি চাবলগীয়া বস্তু আছে ন
অ
এতিয়া বহুতখিনি কথা জানিবলগীয়াও আছে আমাৰ তেজপুৰৰ বিষয়ে
অ তেজপুৰত আছে
এতিয়া দেৱেচিংঘাট তে- তেজপুৰৰ চহৰৰ ব্ৰহ্মপুত্ৰ নৈ পাৰত অৱস্থিত ন। আৰু পৰ্যটকৰ বাবে জনপ্ৰিয় সেইটো সেইটো মানে বহুত অকণমান সোমাব লাগে কাৰণে বহুতখিনি মানুহে নাজানেই সেইখিনি সেইখিনি কথা এতিয়া লাহে লাহে বহুখিনি কথা গ'ম পাইছে বাৰু
অ সেইটোৱেই আৰু আৰু আমাৰ ধৰ উম অ' কওক
এতিয়া দেৱচিং ঘাটতো কি কাৰণে হ'ল সেইখিনিতো কোনো নাজানে ন।
অ
তেওঁ ব্ৰিটিছ শাসনকালত এই দেৱী সিং নামৰ এজন কৰ্মচাৰী আছিলে ন এ সেইবোৰ সেইবোৰ জনা কথা বহুত জনা কথা সেইবোৰ
উম আৰু হয় আমাৰ তে
অ' আমাৰ অ' ৰুদ্ৰপদ তাৰপিছত শিলৰ তোৰণ মহাভৈৰৱ, মহাভৈৰৱী কিমান খিনি আছে। অগ্নিগড় অগ্নিগড় কিমান খিনি জানিবলগীয়া কথা আছে।
অগ্নিগড়ৰ ওপৰত আৰু আমাৰ তেজপুৰ আৰু ধৰ বহুতো ভাল ব্যক্তি এজন আছিল ধৰ আৰু তে যেনে ধৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ
অ অ
বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ অন্যতম অহ শ্ৰেষ্ঠ সাংস্কৃতিক ব্যক্তি আছিল অ দেই তেওঁৰ ধৰ জন্ম হৈছিলে অহ একত্ৰিশ জানুৱাৰী ঊনৈশ ন চনত। অ' ঢাকাত বৰ্তমান বাংলাদেশ এইখন এতিয়া বৰ্তমান বাংলাদেশত ঢাকাৰ পিছত তেওঁ অহ পৰিয়াল তেজ অহ তেজপুৰত বসবাস কৰিবলৈ আহে
উম সেইখিনিতো বহুতখিনি কথাও নাজানে ন বহুতে
বহুতেই নাজানে ধৰ ক'ত ঢাকাত অৱস্থিত আছিলে ঢ কা ধৰ আমাৰ অহ বাংলাদেশত অৱস্থিত আছিলে। এতিয়া উম তেওঁৰ ধৰ মৃত্যু হৈছিল বিশ জুনত আমি সেই বিশ জুনটো ধৰ ৰাভা দি অ' ৰাভা দিৱস অ' বুলি ধৰ পাতো আমি।
উম
অ' ৰাভা দিৱস অ' বিষ্ণুৰাভাক ধৰ কি উপাধিৰে আমি জানো ধৰ কলাগুৰু। অহ বিষ্ণু ৰাভাৰ জন্ম কেতিয়া হৈছিল ধৰ ঊনৈশ ন চনত।
আৰু আমাৰ এতিয়া তোমাৰ আহ তেজপুৰৰ নামটো কিয় হ'ল! বহুতো তোমাৰ পৰীক্ষাত সেনেকে আহে, সেই নামটো কিয় হ'ল। ন' এই উষা আৰু তোমাৰ অনিৰুদ্ধ প্ৰেমৰ বাবে। ন' সেইখিনি যে হৈছিলে, যুদ্ধ হৈছিল নাই! যুদ্ধত তেজ বৈ গৈছিলে।
অ', হেট সেই
সেই তেজবোৰ যোৱাৰ কাৰণেটো ৰক্ত, ৰক্ত গোটেই বিয়পি গৈছিলে। সেইকাৰণেটো তেজ- তেজপুৰ নামটো ৰখালে ন।
অ', সেইটোৱে। তেজপুৰ ধৰ, আমাৰ তেজপুৰ আৰু যেনেকে ধৰ পকী ঘৰ আছে।
অ', ন' জ্যোতি ভাৰতী আছে। জ্যোতিপ্ৰসাদ আগৰৱালা উম, বহুখিনি চাবলগীয়া বস্তু আছে আমি তালৌ যাব পাৰোঁ, নহয় জানো! আৰু তাতে এতিয়া গিছ মকালীন বন্ধ, ভণ্টিকো ল'বা আমাৰ ভন্টিকো ল'ম ন'?